অ কোৱা।
আহ কি কৰি আছা?
এ এনেই আছোঁ ৰবা তুমি কি কৰি আছা।
মইয়ো এনেই আছো বাকী বাকী ভাত পানী খালা।
ভাত পানী খালো ৰ'বা তুমি খালা।
খালো ৰবা সেই বতৰ বেয়াকে আহিছে হে এ শুনিলাই চোন বৰষুণে দিব নেকি কিবা?
তাকেই তাকেই ৰ'বা কালি পিছে তোমাৰ এটা ফটো দেখিলোহে ব্ৰহ্মপুত্ৰৰ পাৰত কিয় গৈছিলা পিছে?
অ কালি কালি এনেই মানে গ'লো আৰু মানে এনে ফুৰিব গ'লো বুলি ক'ব পাৰা মানে যাওঁৱে মই দিয়াচোন ব্ৰহ্মপুত্ৰৰ পাৰত অলপমান বহি কিনে শান্তি লাগে ন তাৰে যিটো ঠাণ্ডা বতাহ নদীখনৰ দৃশ্য সেইটো মানে মোৰ মনটো অলপমান ভাল কৰি তুলে আৰু সেইকাৰণে যেতিয়া মন বেয়া হয় বা এনে আৰু ফুৰিব কাৰণে যাব লগা থাকিলে তাতে যাওঁ আৰু
অ হয় নেকি মানে সঁচাকৈ দিয়া আৰু ক'বলৈ গ'লে যিটো অসমৰ নদীবোৰৰ মাজত যিটো এটা বেলেগ বেলেগ ধৰণৰ সৌন্দৰ্য্য ন আছে সেই সৌন্দৰ্যবোৰ মানে ক'বলৈ মানে তোমাৰ ভাষাই নাই আৰু বিশেষকৈ তোমাৰ ব্ৰহ্মপুত্ৰত দেখিলেতো গৌৰৱে অনুভৱ হয় ন
ঠিক কৈছা দিয়া সৰুৰে পৰা মানে ব্ৰহ্মপুত্ৰৰে নাম শুনি আহিছোঁ না আমি কিন্তু ডাঙৰ হোৱাৰ পিছত ইয়াৰ গুৰুত্ব বুজিবলে আৰম্ভ কৰিছোঁ আৰু লাহে লাহে এতিয়া
তাকেই দিয়া মানে আ আগতে ভাবিছিলোঁ কেৱল এখন অকল নদীয়ে হয় কিন্তু এতিয়া যেতিয়া বুজি পালোঁ যে এখন কেৱল এখন নদীয়ে নহয় ন ই আমাৰ অসমৰ এটা গৌৰৱ এটা অসমৰ যিটো জীৱন হয় আৰু এটা সংস্কৃতিৰ ডাঙৰ অংশ হয় বহুত অংশ আৰু
হয় দিয়া মানে বেছিভাগ ক্ষেত্ৰত তুমি এইটো লক্ষ্য কৰা আমাৰ যিবিলাক কৃষি হওঁক যাতায়াত হওঁক বা মীন পালন হওঁক বা বহু মানুহৰ জীৱিকা আৰু এই নদীবোৰৰ ওপৰতে নিৰ্ভৰ কৰে আৰু ভাবিবলে গ'লে
এ দিয়া তুমি তুমি জানানে পিছে ব্ৰহ্মপুত্ৰ যিবিলাক এছিয় এছিয়াৰ যিটো আ অন্যতম ডাঙৰ নদী বুলি
অ হয় সেইটো মানে শুনিছো আৰু মই পঢ়িছো দিয়াচোন কিতাপবোৰতো জাতে আমি পঢ়ি আহিছো, এ ধৰা ই বহুত দূৰৰ পৰা বৈ আহে আৰু অসমৰ পৰা তোমাৰ বাংলাদেশলে গৈছে বুলি মই জানো আৰু এইখিনি কথা।
তাকে আৰু কেৱল তোমাৰ ব্ৰহ্মপুত্ৰে নহয় কিন্তু অসমত আৰু বহুত ধুনীয়া উপনদী আৰু নদীও আছে কিন্তু।
একেবাৰে ধৰা তুমি মানসেই হওঁক বা সোৱণশিৰি হওঁক, ধনশিৰি হওঁক, কপিলি হওঁক, পাগল দিয়া হওঁক, জীয়া ভৰালি হওক এই এইবোৰ মানে অসমৰ প্ৰাকৃতিক যিটো সৌন্দৰ্য সেইটোক মানে অধিক সমৃদ্ধ কৰে বুলি মই ভাবো আৰু বহু ক্ষেত্ৰত।
হৈ দিয়া এইবিলাকেটো অসমৰ মানে যিটো এটা মানে এটা মানে অংশ বুলি ধৰাব পাৰি আৰু তোমাৰ আৰু তোমাৰ কবলৈ গলে তোমাৰ ধৰি লোৱা এইবিলাক নদীয়ে আমাৰ যিটো সং সংস্কৃতি সেইটোৱে আগবঢ়াই লৈ যাব ন এই নদীৰ পৰাই আমাৰ সৃষ্টি হৈছে নদীৰ কাষত। কাষৰীয়া অঞ্চলবোৰতো মানুহৰ ব - জনবসতি সৃষ্টি হৈছিল ন আৰু মই এইবাৰ মানে মানস নদীৰ পাৰত গৈছিলো হা আৰু তাতে চাৰিওফালে মানে কি সেউজীয়া পৰিৱেশ আৰু মানে দেখিয়ে মানে মনটো ভৰি গৈছিল আৰু।
এ সেনেকুৱাই দিয়া মানে নদীৰ পাৰবোৰ ইমান শান্ত আৰু ইমান সেউজীয়া পৰিৱেশ থাকে মানে দেখিয়ে ভাল লাগি যায় আৰু মই - তুমিতো মাত্ৰ মানে মোক ব্ৰহ্মপুত্ৰৰ ফটো দেখিছা আৰু মই ইমান মানে ফুৰিব গলে মই ফটো নিদো আৰু কত গৈছো কি গৈছো কালি বা কি মন গ'ল দিলো আৰু আৰু মই তোমাক ক'বলৈ গ'লে তোমাৰ মই কপিলি যে নদীটো কপিলী নদীও দেখিছোঁ, সেই নদীটোতো মানে অত্যন্ত শান্ ত আৰু মনোমোহা, সেই নদীটোত তুমি কেতিয়াবা যাবা ফুৰিব যি এটা সু - শান্ ত দৃশ্য দেখা পাবা নহয়।
তাকে দিয়া নদীৰ পাৰৰ আৰৰ শান্ত দি - দৃশ্য দেখিবলে নাপাবনে আৰু এটা কথা লক্ষ্য কৰিছিলা নাই যে নদীৰ পাৰৰ গাঁওবোৰ কিন্তু বহুত ধুনীয়া।
অ হয় দিয়া মানে এ পুৱাতে ধৰা বহুত মানুহে নাওবোৰ যে লৈ মাছ ধৰিবলৈ যায় নদীত, সেইবোৰ দেখি ভাল লাগে আৰু বহুত আৰু তোমাৰ আমাৰ গাঁৱৰ আমাৰ গাঁওখন যত আছে আৰু তাৰ কাষৰে এখন সৰু নদী আছে, আমি তিয়া সৰু আছিলো আৰু গাঁৱত গৈছিলো, তেতিয়া বন্ধুবোৰৰ লগত একেলগে গা ধুই, মাছ ধৰি বহুত সময় কটাইছিলো তাতে। মনত পৰিলে ভাল লাগি যায় আৰু এইবোৰ কথা।
আমাৰো তেনেকুৱাই আছিল দিয়া মানে আমাৰ মামা থেৰ ঘৰৰ ওচৰত বাৰু এখন নদী আছিল আৰু তাতে আজি এতিয়া মামাঁ ঠেৰ ঘৰত গেইছিলোঁ তাতে মানে গা ধুইছিলোঁ মামাৰ লগত মাছ মাৰিব গৈছিলোঁ, সেই বৰা ববলৈ গৈছিলোঁ নদীৰ ওচৰতে। মানে অ মানে যিটো পাৰে যিটো বতাহ নদীৰ বত তাহ যেতিয়া গা ধুৱালে যিটো মানে ম- ম - মজা ন সেই মজাটো মানে বেলেগে আছিল দিয়া ক'বলৈ গ'লে।
হয় দিয়া আৰু মানে নদীয়েতো কেৱল আমাক পানী নিদিয়ে ন এইবিলাক ধৰা বিভিন্ন মাছৰ বা জীৱ জন্তু হওক, উদ্ভিদে সকলোৰে এটা আশ্ৰয়স্থলী আৰু বিশেষকৈ তুমি বহু মানুহৰ জীৱিকাও ইয়াৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ বহু মানুহে কি কৰে তোমাৰ এই নদীবোৰতে মাছ ধৰি বা মীন পালন কৰি কিছুমানে মীন পালন হওঁক এই বিভিন্ন ক্ষেত্ৰত আৰু নিজৰ আৰ্থিক অৱস্থা সহায় কৰে আৰু নদীবোৰেও মানুহবোৰৰ।
থিকে কৈছা দিয়া একদম সঁচা কথা কৈছা মানে নদীয়ে মানে কেৱল পানী নিদিয়ে ন আৰু তুমি আৰু এটা কথা মন কৰিবা যে নদী থাকিলে পৰিৱেশ পৰিৱেশৰ যিটো ভাৰসাম্যতা সেই ভাৰসাম্যতা বজাই থাকিব আৰু কিন্তু আজিকালি মানুহে নদীটোৱেই মানে অ আৰু মানে বহুত মানে প্ৰদূষণ ক - কৰি পেলাইছে নদীত।
এ হয় দে সেই টোৱে মানে চিন্তাৰ বিষয় আৰু প্লাষ্টিক আৱৰ্জনা হওক এই বিভিন্ন দূখনৰ বাবে নদীৰ পানী আগৰ দৰে বিশুদ্ধ নাই ধৰা, আমি নিজে যদি নদীত আৱৰ্জনা পেলাও তেন্তে নদী কেনেকা পৰিষ্কাৰ থাকিব হয়নে নহয়?
সেয়ে দিয়া আমি যদি নিজৰে নদীটো নিজৰে মানে যিটো সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্যৰ এটা - এটা - এটা অংশ সেইটোকে যেন আমি চফা কৰি নাৰাখোঁ, সেইটোকে যেন আমি ভালদৰে নাৰাখোঁ তেন্তে আমাক প্ৰকৃতিয়েনো কি আৰু দিব এয়া - এয়া - এয়াতকৈ উপ - উপ - উপৰৰ অংশ, মানে সেয়ে আমি বিলাক আমি মানে ফেলাব নালাগে আ - আৱৰ্জনাবিলাক আমি চাফা কৰি ৰাখিব লাগে, নদীবিলাক আমি মানে তোমাৰ ধৰি লোৱা ভাৰসাম্যতা ৰা - বজাই ৰাখিব কাৰণে এইবিলাক মানে চ অ মানে সময়ে সময়ে চাফা কৰি থাকিব লাগে আৰু।
অ তোমাক আৰু ক - কবলৈ গলে এতিয়া তোমাৰ এ গুৱাহাটীৰ যিটো ভৰলু নদী সেইটো দেখিছাই চাগে তাৰে পানী ইমান লেতেৰা আৰু ভাবা সেই নদীটোৱে তো মানে ভৰলু নদীটোতো যাই ব্ৰহ্মপুত্ৰতে পৰে ন ত' সেই লে লেতেৰা পানীবোৰ ব্ৰহ্মপুত্ৰত পৰলি - পৰি তোমাৰ তাৰেও তো পানী দূষিত কৰি আছে এনেকে তোমাৰ বিভিন্ন মানে এটাটো এটা পিছত এটা তোমাৰ জৰিত হৈ থাকে সৰু সৰু নদীবোৰ ধৰা ডাঙৰ নদীত পৰে, ডাঙৰ নদীবোৰ যায় সাগৰত পৰে ত' সকলোবোৰ দূষিত হয় ন।
হয় দিয়া তুমি ঠিকে কৈছা এই যিটো ভৰলু নদ - নদী ন আমাৰ এতিয়া আগৰ যিটো সুন্দৰ যে ভৰলু নদী আছিল সেইটো এতিয়া ভ - ভৰলু নদী যাই কিনে কম এটা নলা হানে হৈছি মানে এটা মানে য'ত যিকোনো আৱৰ্জনা পেলোৱা হয় সেনেকুৱা এটা নলা নলা হানে যেনে তাৰ পানীটো চাবাচোন তাৰে কি ক'লা পানী এনেকুৱা লাগিলে দেখিলে লাগে ন যে এই মানে কি এইবিলাক মানে নদীয়ে নে নলাই নে ধৰিব নোৱাৰি ন আৰু সেইবিলাক পানীয়ে যেতিয়া মই মানে ধৰিলো এই যেতিয়া নতুনকৈ ব্ৰীজ বনাইছো ন আমাৰ সেই ব্ৰীজ খনৰ ওপৰত যেতিয়া গ'লোঁ তেতিয়া এই ভৰলু নদীৰ পানী ক'লা পানীবিলাক এই ব্ৰহ্মপুত্ৰত মিহিলিত হৈছিল সেই - সেইবিলাক যিবিলাক প্ৰদূষণ আছে পানীৰ ভিতৰত থকা বীজাণুবিলাক সেইবিলাকে ব্ৰহ্মপুত্ৰত থকা বহুতো মানে জী - জীৱক মানে যিবিলাক পানী জীৱ আছে সেইবিলাক বহুত মানে সেইবিলাক নোহোৱা কৰি দিব আৰু দিনক দিনে এনেকুৱা হৈ থাকে আৰু
আৰু তুমি এটা কথা লক্ষ্য কৰিচাই চাগে মানে বাৰিষা কালত আৰু এই ব্ৰহ্মপুত্ৰ নদীয়ে কিন্তু যথেষ্ট ভয়ংকৰ ৰূপ ধাৰণ কৰে কেতিয়াবা তুমি চাগে নিউজতে হওক বা নিজে চাগে কেতিয়াবা দেখিছা ইমান পানীৰ সুত সেইটো কিন্তু অলপমান চিন্তনীয় বিষয় কাৰণ তোমাৰ সেই ধৰা ব্ৰহ্মপুত্ৰ নদীৰ আশে পাশে যিবোৰ গাঁও থাকে বা যিবোৰ অঞ্চল থাকে বা যিবিলাক বস্তু থাকে আৰু সকলো পানীৰ কবলত আহি যায় বা গৰা খহনীয়া হয় তুমিতো জানা শুনি চাই ছাগে আমাৰ যিটো মাজুলী নদীদ্বীপটো সেই নদীদ্বীপটোৰ যিটো মাটিকালি সেইটো ব্ৰহ্মপুত্ৰ নদীৰ যিটো বাৰিষা দিনত হোৱা বানপানী তাৰ ফলত তোমাৰ তাৰে মাটিৰ পৰিমানতটো আকাৰটোও কমি কমি আহি ব ধৰিছে দিনক দিনে।
ঠিকেই কৈছা দিয়া তুমি সঁচা কথা কৈছা যিটো বাৰিষা বতৰত যিটো ব্ৰহ্মপুত্ৰ নদীৰ যিটো প্ৰচণ্ড ৰূপ সেই প্ৰচণ্ড ৰূপটো দেখিলে ভয়ে লাগে মানে যিকোনো যি আগত আহে সেইটো উৰুৱাই লৈ যায় আৰু ক'বলৈ গ'লে আৰু তোমাৰ ধৰি লোৱা এই যি মানে ধৰি লোৱা তুমি ব্ৰহ্মপুত্ৰৰ পাৰত যিবিলাক গাঁও বা তোমাৰ ক মাজুলী আছে সেইবিলাকৰ মাটি হতি সেইবিলাক খহনিয়াই লৈ যায় লৈ যায় খহাই লৈ যায় আৰু আৰু তোমাক এই ব্ৰহ্মপুত্ৰৰ যি অ ক্ষতি হয় এইবিলাক ক্ষতি মানে - মানে বহুত কৃষকৰ - কৃষকৰ বাবে বহুত অসুবিধা আৰু এই বানৰ বাবে আৰু তোমাৰ আৰু এই কথাবিলাক আমি অ মানে নদী সংৰক্ষণৰ দায়িত্ব - দায়িত্ব যিহেতু চৰকাৰক জ - অ - মানে স - সচেতন মানে জনাত কৰা উচিত আৰু আৰু ইয়াৰ লগতে চৰকাৰৰ লগতে আমি নিজেও অলপ সচেতন হোৱা উচিত আৰু নদীৰ যিটো সংৰক্ষণ সেইটো সংৰক্ষণ আমি কৰিব লাগিব।
আ চৰকাৰৰ কথাটোতো ক'ব পাৰি চোন কিন্তু ধৰা মানুহে নিজেও গুৰুত্বটো অলপ দিব লাগিব কাৰণ তোমাৰ ধৰা একদম মাটিৰ বাবেতো তুমি একেবাৰে নদীৰ ওচৰত ঘৰ বান্ধি থাকিব নালাগে ন' তুমি যিহেতু যে সেইখিনিতো সকলোৰে জ্ঞান থাকে যে ধৰা বাৰিষা কালত যিহেতু নদীৰ পানী বাঢ়ি জায়ে ত' বানপানী হোৱা বা গৰা খহনিয়া হোৱাৰ সম্ভাৱনাও অধিক ত' তোমাল মানুহেও ধৰা অলপ দূৰে দূৰে থাকিব লাগে নদীৰ পৰা অলপমান এটা মানে সাৱধানমূলক ঠাই বিচাৰ কৰি ল'ব লাগে আৰু নিজৰ হিচাপত থকা হিচাপত সেই ক্ষেত্ৰত তুমি দেখা পাবা ধৰা অ বহু ক্ষেত্ৰত এতিয়া তোমাৰ গাঁৱত গোটেই গাঁওখনত বানপানী হ'লে বেলেগ কথা এতিয়া কোনো এটা অঞ্চলত যদি এটা ঠাইৰ সৰু ঠাইডোখৰত যদি বানপানী হয় সেই ক্ষেত্ৰতটো তুমি মানে ধৰা যিবিলাক আমাৰ চৰকাৰ আছে চৰকাৰকো সকলো ক্ষেত্ৰত ভুল দুখিব নোৱাৰে সেই ক্ষেত্ৰত মানুহেও নিজে নিজে অলপমান পদক্ষেপ লব লাগিব সেইটো ক্ষেত্ৰত কাৰণ ধৰা যিবিলাক সৰু সৰু নলা নৰ্দমা থাকে সেইবিলাক যদি এ ধৰা বিভিন্ন আৱৰ্জনা পেলাই কিনে যদি ফুল কৰি থৈ দিয়া বা ভৰ্তি কৰি থৈ দিয়া ত পানীবোৰ পাৰ হৈ যোৱাতটো অলপমান কঠিন হৈ যাৰ ফলত তোমাৰ সেই পানীবোৰ কত যাব সেই পানীবোৰ উঠি আহেই ওপৰেদি ৰাস্তাইদি বৈ যোৱা আৰম্ভ হয়। যাৰ ফল- ভূলত তোমাৰ বিভিন্ন ধৰণৰ ধৰা কৃত্ৰিম বানৰো সৃষ্টি হয়। ন সেই ক্ষেত্ৰত
হয় দিয়া ঠিক কৈছে দিয়া এইটো দেখা পাব এ তুমি এজাক বৰষুণ দিলে গুৱাহাটীত যিটো পানীৰ পানীৰ যিটো হয় মানে বানপানী হৈ যায় সৃষ্টি হৈ যায় এইটোৱেটো কৃত্ৰিম বানপানী তো এইবিলাকৰ কাৰণে চাগে এইবিলাক মানে মানুহে নলা চলা বন্ধ কৰি দিয়ে এতিয়া মানে নলাবিলাক আৱৰ্জনাৰে ভৰি থাকে তো এইকাৰণে মানে মানে এই কৃত্ৰিম বানপানী বিলাক হয় আৰু মই ভাবো যে এই নদী নাথাকিলে যিটো অসমৰ ৰূপ সেই অসমৰ ৰূপটো একেবাৰে বেলেগেই হ'লহেতেন আৰু মোৰ মতে
হয় দিয়া। কাৰণ নদীবোৰে আমাৰ যিবিলাক অসমৰ পৰ্যটক সেইবিলাককো আকৰ্ষণ কৰি আছে মানে নদীবোৰে তোমাৰ ভালো দিশ আছে বেয়া দিশো আছে কিন্তু তোমাৰ সেইটো মানুহে বুজিব লাগিব উচিত উচিতটো বুজিব লাগিব উচিত কয় নহয় উচিত জানি অমল কৰা বুলি সেইটো আমি সকলোৱে যদি কৰো তেনেহলে কাৰো বাবে সমস্যাৰ সৃষ্টি নহয় আৰু যিমানে বাৰিষা কাল নহওক বা যিমানে তোমাৰ এ ব্ৰহ্মপুত্ৰ নদীয়ে কাল ৰূপ ধাৰণ নকৰক কিয় ই এটা যিহেতু অসমৰ গুৰুত্বপূৰ্ণ অংশ ত' সেইটো কথা বুজি মানুহেও ইয়াৰ যিটো এটা মৰ্যাদা সেইটো মৰ্যদাটো বৰ্তাই ৰখাটো উচিত মোৰ হিচাপত
হয় দিয়া ঠিকে কৈছা দিয়া দিয়া এতিয়া বৰষুণে আহিব হ'ব দিয়া নহ'লে।
অ হব দিয়া হব দিয়া